হয়, জয় জয়তে মোৰ হিয়া ভৰা প্রনি তাত আপোনাৰ চৰণত মই গ্ৰহণ কৰিছো।
আপোনাৰ খবৰ - খাতি কেনে? বহুত দিন লগ পোৱাও নাই নহয় আপোনাক?
হয়', হয়', খবৰ খাতি ভালেই আচলতে ইমানটা গৰম পৰিছে ইমান উষ্ণ তাপ সেয়েহে মানে অকণমান হাৱা খাওঁ বুলি আপোনাৰ দলঙৰ ওপৰৰ ফালে ওলাই আহিছিলো।
তাকেই তেনেকে ময়ো আমাৰ ৰাস্তাৰ সন্মুখতে অকমান খোজ কাঢ়িবৰ বাবে আহিছো যি গৰম পৰিছে তাৰ বাবে অকমান স্বাস্থ্যৰ কথা লক্ষ্য ৰাখি অকমান খোজ কাঢ়াটো মোৰ ভাল পদক্ষেপ বুলি ভাবি লৈছো।
হয়- হয় নিশ্চয় আপুনি যদি অকনমান সন্ধিয়া সময়ত খোজ কাঢ়ে এনেদৰে আহ মুকলি এইয় গ্ৰহণ কৰে তেতিয়া আপোনাৰ স্বাস্থ্যৰ লগতে শৰীৰৰ কাৰণে এইটো খুবেই ভাল লগতে যিহেতু টো আজি ইমান গৰম আৰু কালিৰ পৰা অকণমান বেপাৰত তো মই অকণমান মানে লোকচানত পৰিছোঁ বুলি ক'ব লাগিব লাভৰ ফালে একেবাৰেই নাই। টকা পঞ্চাশ টকা এটাহে মাত্ৰ ঘটিবলৈ সক্ষম হৈছো।
হয়, তেনেদৰে মোৰো বেপাৰত অকমান বাধা জন্মিছে কিয়নো মোৰ নতুন কাম অহা নাই সেইবাবে।
হয়- হয় আচলতে এয় এটা অতি -অতি দুখজনক কথা বুলি ক'ব লাগিব কিয়নো বেপাৰত আপুনি লোকচান হোৱা মানে আপোনাৰ ঘৰখন নচলে। তাৰ লগতে আপুনি এটা দিন হাজিৰা নাপায় যদি এদিনত আপুনি পঞ্চাছ টকা মাত্ৰ পঞ্চাছ টকা আপুনি যদি আগতে তেন্তে হলে সেইটো এটা মানে অতি দুখজনক আৰু কি বুলি কয় এইটো আচলতে লজ্জাজনক বুলিও কব পাৰি।
হয় এতিয়া আমি যিটো বনভোজ খোৱাৰ সিদ্ধান্ত কৰিছিলোঁ। তাৰ বাবে মই পইচা যিমান পাৰোঁ সিমান গোটাবৰ বাবে চেষ্টা কৰি আছোঁ আৰু মই তাৰ বাবে এই কামতটো কৰিবলৈ ‍চেষ্টা কৰি আছে কিন্তু নতুন কাম নহৰ বাবদ মই কোনো ফালৰ পৰা এটকাও ইন কাম কৰিব পৰা নাই।
হয়, আচলতে বন বস্তুটো লাগিছিলেই কাৰণ এই গৰমত যদি এসাঁজ আপুনি লগে ভাগে যদি গৈ আমি নদীৰ পাৰত বা এনেদৰে পাহাৰৰ মাজত যদি খাব পাৰো তেন্তে অতি সুখী অনুভৱ কৰিলোহেঁতেন মই ভাবোঁ। কিন্তু যিহেতু কালিয়ে আপোনাৰ মই পুঁজি খিনি যোনখিনি মোৰ প্ৰাপ্য সেইখিনি মই আহ উলিয়াই থৈছিলো কিন্তু মানে হ'লেও এইখিনি বৰ্তমানলৈকে মোৰ খাতাত এতিয়ালৈকে জমা হোৱা নাই বা এতিয়ালৈকে আপোনাৰ দি দিয়া নাই তেওঁলোকে সেয়েহে অকনমান সমস্যাত পৰিছোঁ।
হয় আৰু একেলগে যেতিয়া আমি খানাটো খাও তেন্তে আমাৰ বহুত ভাল লাগে আৰু কিয়নো আমি খানাটো খাওঁতেনে আমি ঢেকীয়া হওক বা যি হওক তেনেদৰ এ তেনে ধৰণৰ যিকোনো বস্তু আমি যদি একেলগে খাওঁ তেন্তে খুব ভাল লাগে। আৰু যিহেতু আমি তালৈ যোৱা সিদ্ধান্ত কৰিছোঁ তাত আপুনি চাব পাৰে কি মনোমোহা পৰিৱেশ চাৰিওফালে পাহাৰ আৰু মাজত এখন নদী কি সুন্দৰৰ পৰিৱেশত আমি সেই বনফিজটো খাব পাৰিম তাকে ভাবি মই খুবেই আনন্দিত হৈ আছোঁ।
চেঁচালে যোৱাৰ কথা আছিল কিন্তু অকনমান যাতায়তৰো অসুবিধা হোৱাৰ লগতে আপোনাৰ পেট্ৰল ডিজেলৰো দাম ইমান বেছি সেয়েহে মানে আৰু লগতে মই শুনিছোঁ বৰ্তমান যিহেতু চেচাখনন আপোনাৰ অৰুণাচল অঞ্চলৰ অৰ্ন্তগত হৈ পৰিল, সেয়েহে বৰ্তমান আপুনি যদি চেঁচালে যাবলৈ হয় তেতিয়া আপোনাক পাছপৰ্টৰ প্ৰয়োজন হয় আছে আচলতে সেই পাৰ হ'বলৈ আপোনাক যোন- খন পাছ লাগে সেইখন দৰকাৰ হয় বুলি কোৱা শুনিছোঁ সেয়েহে চাগে আমি দুপ- পাঙলৈকে যাব লাগিব বুলি ভাবিছোঁ বন পু-
হয় দৌবাঙৰ এক কোনো বেয়া জেগা নহয়- তেনেধৰণৰ চেচালি চনে জেকা- তাতো সুন্দৰ পাহাৰ আছে আৰু এখন নদী যি- এখন নদী আমি আহ উম দৌপাং নদী বুলি জনা যায় - যায় ই সুন্দৰ পৰিৱেশ তাত আমি একেলগে মিলি জুলি এসাজ খাব পাৰিম-
হয় আচলতে আহ পাহাৰৰ মাজত এনেদৰে গৈ- আহ ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ উপভোগ কৰি আচলতে- বনভোজ ভাগ লগে ভাগে যে- এতিয়া পাচিজন মিলি খাম তেতিয়া হয়তো মনতো বহুত আনন্দৰে উৎফুল্লিত- ক'ব বুলি মই ভাবোঁ-
হয় কিয়নো যি - গৰম পৰিছে তাৰ ওপৰত লক্ষ্য ৰাখি দুপাং বা চে- চা নিচিনা জেগা বহুত আহ উপলব্ধ জেগা বুলি মই ভাবোঁ -
অ নহয় আচলতে আপুনি ভুল ভাবিছে সেইবোৰ খুব মানে আপোনাৰ কি বুলি কয় আচলতে আ- সুকলমে আপুনি তাত বনভোজ খাব লাগিব বা উপযুক্ত বুলি ক'ব পাৰি। গৰমত সেই জেগা সমূহ সেই ঠাইসমূহ।
হয় হয়।
বাকী আৰু খেতি পথাৰত লাগিছেনে।
হয় প্ৰায় খেতি পথাৰ আমাৰ উঠিবগৈ। বেছি দিন নাই কিয়নো আমাৰ। আ মানুহ লগুকোৱা হৈছে খেতি ৰুবৰ বাবে।
আচলতে আপুনি নিজে নকৰে খেতি আপুনি মা।
নহয় মই প্ৰায় নিজে কৰো কিন্তু টো এইটো মানে কি ঘৰত আৰ্থিক ঘৰৰ মানুহৰ বেমাৰ আজাৰ হৈ থকাৰ বাবে
শৰীৰৰ অসুস্থতাৰ বাবে আমি আহ মানুহ লগাবলৈ বাধ্য হলো
হয় আচলতে ইমান এটা তাপ পৰিছে ইমান উষ্ণ পৰিৱেশ হৈছে গতিকে বেমাৰ আজাৰ হোৱাাটো বা ৰোগ হোৱাটো বা সাইথ স্বাস্থ্য হানি হোৱাটো সেইটো মানে একেবাৰে এটা সহ আহ কি বুলি কয় আচলতে এইটো এটা অতি মানে উ চলি থকা কথা
হয় অ এতিয়া। মই যিমান পাৰো সিমান মানুহৰ ঘৰত মোৰ যিখন ট্ৰেক্টৰ আছে সেইখন টেক্ট। টৰ চলাই আছো হাল বাবৰ বাবে আপোনালোকৰ ঘৰতো যদি। আহ তেনে ধৰণৰ খেতিয়। খেতিৰ বাবে প্ৰয়োজন হয় হাল বাবলগীয়া তেন্তে মোক যোগাযোগ কৰিব পাৰে। বা মৰণা মাৰিবৰ সময়তো মোক যোগাযোগ কৰিব পাৰে।
অ আচলতে অ বৰ্তমান আধুনিক। আধুনিক যুগৰ যেতিয়া পোহৰ পালে তেনেকুৱাত আপোনাৰ আজিকালি ট্ৰেক্টৰ লগোৱাৰ ফলত খেতি বাতিও ভাল হয় আচলতে মানুহৰ সময়ও বাচে বুলি ক'ব লাগিব। আৰু যিহেতু আগৰ মানুহে আপোনাৰ চাৰিটা চাৰে চাৰিটাতে উঠি হাল বাবগৈ লগগীয়া হৈছিল গৰু লৈ। এতিয়া ট্ৰেক্টৰৰ ফলত মানে তেনেকুৱা নহয় বুলিয়ে কব লাগিব। কিন্তু অকনমান হ'লেও ধন। খৰচ হয় কিন্তু তাৰ ফলত আপোনাৰ সময় বাচে বুলি ক'ব লাগিব।
হয় এতিয়া আপুনি চাব পাৰে আমি ইমান কষ্টৰে খেতি কৰি মেলি আহো। সন্ধিয়া সময়ত ঘৰলৈ। আৰু আহি যেতিয়া আমি বিদ্যুটটো নাপাওঁ বিদ্যুৎ টো কাটি দিয়া থাকে। তেতিয়া আমাৰ এটা বহুত মন দুখ লাগি যোৱা এটা পৰিবেশ সৃষ্টি হৈ যায় কিয়নো দিনতটো আমি গৰমতে কটাই দিওঁ আৰু সন্ধিয়া সময়ত যেতিয়া আমাৰ। বিদ্যুৎ টো নাপাও তেতিয়া আমাৰ। বহুত দুখ লাগে তাৰ ওপৰত আপুনি কিবা ভাবে নেকি যে আমাৰ এই গাঁওখনত। বিদ্যুৎ তৰ কোনোবা এটা সুচল বিবস্থা কৰিব লাগে বুলি।
হয় আচলতে যেতিয়া অকনমান সময় আপুনি জিৰণি লবলৈ। যায় তেতিয়া সেই সময়কনত আপোনাৰ বিদ্যুৎ। টো কৰ্তন কৰি দিয়াৰ ফলত আপুনি বহুতো অশান্তিৰ সৃষ্টি হব পাৰে বা আপুনি অশান্তিৰ সন্মুখীন হবলগীয়া হ'ব পাৰে আচলতে বিদ্যুৎ টা দৈনিক জ আমাৰ দৈনন্দিন জীৱনত মানে অতি প্ৰয়োজনীয় বস্তু বুলি মই ভাবো। হা প্ৰয়োজনীয় বস্তুটো আপোনাক হয় সেই বস্তুটো মানে লাগেই বিশেষকৈ আপোনাৰ গৰমৰ দিন। কেই তাত ইমান উষ্ণতাপ গতিকে ইমান উষ্ণতাৰ পৰা আপুনি ৰক্ষা পাবলৈ হলে আপুনি অকনমান সময় ফেনৰ হাৱাটো লৈ অকনমান সময় জোৰাবলৈ বিচাৰে। কিন্তু যেতিয়াই আপোনাৰ বিদ্যুৎ টো কৰ্তন কৰি দিয়া হয় তাৰ ফলত মানে। অতি আপুনি দূখিত হ'ব লাগে। অতি মানে কষ্ট পাবলগীয়া হয় কষ্টৰ সন্মুখীন হ'বলগীয়া হয়।
হয়।
মই ভাবো চৰকাৰ আৰু কৰ্তৃপক্ষই যদি ইয়াৰ বিষয়ে কিবা এটা আপোনাৰ যদি কৰে সমাধ ধান উলিয়াই তেন্তে আমাৰ লগতে সকলো খিনি গাঁৱৰ ৰাইজ আমি অ লাভৱান হম বুলি ভাবো।
হয় হয় এতিয়া কিয়নো আপুনি চাব পাৰে আমাৰ ককাহঁতৰ দিনত তেনেধৰণৰ ইমান বিদ্যুতৰ ব্যৱস্থা নাছিল কিন্তু গছ গছনি আছিল তাৰ অ বতাহৰ তলতে তেওঁলোক থাকে। কিন্তু আজিৰ যুগত আপুনি যদি চাবলৈ যায় তেনেধৰণৰ গছ গছনিও নাই বতাহ পাবৰ বাবে সেইবাবে আমি সম্পূৰ্ণৰূপে বি দ্যুতৰ ওপৰত নিৰ্ভৰ হবলগীয়া পৰিস্থিতি হৈ পৰিছে। আৰু বিদ্যুৎৰ ওপৰত আমি যেতিয়া নি সৰু হৈছো তাৰ নিৰ্ভৰ হোৱাৰ কাৰণে আপোনাৰ এতিয়া আ বহুতো সমস্যাৰ সৃষ্টি হয় যদি বিদ্যুৎটো কৰ্তন কৰে সেইবাবে চৰকাৰে যিমান পাৰে সোনকালে এটা ব্যবস্থা গ্ৰহণ কৰিব লাগে।
ত ময়ো অতি দুখিত কিয়নো কাৰেণ্টটো যদি বিদ্যুৎটো যদি ইমান সময় কাটে। তেতিয়াাহলে বহুত অসুবিধাৰ সন্মুখীন হয় বাকি আজি আমাৰ আপোনাৰ পাৰৰ সংগী যি ভোলাদেৱ বৰা আমাৰ গুৰু তেখেতে আমাক এই কৰ্মত যোগদান কৰিছিল বা যো যদান কৰিবলৈ মানে আহ্বান জনাইছিল আমি সেই মৰ্মে তেওঁ তেওঁৰ আহ তেওঁৰ আহ্বান মৰমে আমি যোৱা এই মানে যোনটো কৰ্ম সেই কৰ্মটোত আমি সংস্থাপন লৈছিলো, তেৱে আমাৰ সংস্থাপক। কিন্তু আজি তেওঁ আপোনাৰ দন্ত বিষয়ত আজি আহ লখিমপুৰ লখিমপুৰ হস্পিতেলত গৈ এডমিট হবগৈ লগীয়া হয় আহ। আপুনি কি ভাবে তেওঁৰ মইটো ভগৱানৰ ওচৰত সুস্থ যাতে সুস্থ হৈ ঘূৰি আহিব পাৰে আৰু আমাৰ লগত মন গ্ৰুপত যোগান কৰিব পাৰে মই সেইটোৱেই বিচাৰো।
হয় মই সেইটো হয় মই সেইটোৱে বিচাৰো কিয়নো তেওঁ অহ মই যিটো তেওঁক কৰ্ম দিছিল সেইটো মই কৰ্মটো নকৰো বুলি পিচা পাল মাৰি আছিলো কিন্তু তেওঁৰ মখটো জগত সেই কৰ্ম দিলে আৰু সেই কৰ্মটোৰ ফলত মই বহুত লাভৱান হৈছো, মই তেওঁক সেইবাবে বহুত ধন্যবাদ জ্ঞাপন কৰোঁ আৰু তেওঁ যাতে সোনকালে ঘূৰি আহে
হয় হয় আচলতে আপোনাৰ লগত লগতে আমিও বা আমি গোটেইকেইজনেই সেই কৰ্মবিধৰ ফলতে আমি লাভৱান হৈছো বুলি ক'ব লাগিব। আহ তেওঁৱে আমাৰ মাজত এই কৰ্মটো উলিয়াই দিলে আৰু সেই কৰ্মটোৰ ফলত আমি আজি ইমান এটা ডাঙৰ পুঁজি ইমান এটা ডাঙৰ মূল্য আমি পাইছো বুলি ক'ব লাগিব। সেয়হে মই বিছ চাৰো ভগৱানৰ ওচৰত বা তেৰাৰ ওচৰত যে তেখেতৰ সুস্থ তেখেত সুস্থ সুস্থভাৱে সুস্থ হৈ ঘূৰি আহিব পাৰে।
হয় এতিয়া আপুনি যদি বাহিৰত ৰাস্তা হাৱা খাই আছে তেন্তে আপুনি এটা কথা অনুভৱ কৰিছে যে আজি ৰাতি বৰষুণ দিয়াৰ সম্ভাৱনা আছে কিয়নো বহুতো বিজুলী ঢেৰকণী মাৰি আছে।
হয় আচলতে এইটো এটা মানে অ পৰিবেশৰ কি বুলি ক'ব লাগিব আচলতে এইটো এটা ভুল ধাৰণা বুলি হয়। আচলতে এনেকুৱাই হয় আহ সন্ধিয়াকন সময়ত আপোনাৰ এনেদৰে আকাশত আহ ডাৱৰ উঠাই ডাৱৰ উঠাই আপোনাৰ এনেদৰে বিজুলী মাৰি থাকে। কিন্তু আপুনি পিছদিনা দেখিবলৈ সক্ষম হয়। যে আঠ দিনাতকৈও মানে বেছিহে পিছদিনা আপোনাৰ ৰ'দ দিয়ে বেছি প্ৰখৰ হৈ ৰ'দটো বেছি টাব হৈ পৰে ৰ'দ টো মানে।
যদি বৰষুণটো দিয়ে তেন্তে আমাৰ কৃষিৰ ক্ষেত্ৰতো বহুত সুবিধা হয় কিয়নো। আ যিটো- উত্তাপ বাঢ়িছে সেই উত্তাপত খেতি কৰিবৰ বাবে বহুত সমস্যাও সৃষ্টি হৈছে যেতিয়া আমাৰ- আৰু ৰ'দ- বৰষুণ দিব তেতিয়া আমি সফলতাৰে আমাৰ খেতি সম্পন্ন কৰিব পাৰিম আৰু- অ মাটি ৰ'দ- তে তেনে কোনো সমস্যাও দেখা নাযাব।
আচলতে বৰষুণ দিলে বৰষুণৰ যোনটো পৰিৱেশ সেইটো জীৱ জন্তু বা মানুহ- সকলো কৰ্মৰ বাবে উপযোগী বুলি ক'ব লাগিব। কিয়নো আপোনাৰ যেতিয়া আপুনি খেতি কৰে তেতিয়া বৰষুণটো বহুতেই প্ৰয়োজন হয়। কাৰণ আপোনাৰ যোনখিনি শস্য আ যোনখিনি আপুনি ৰুব সেইখিনিক আ বৰষুণৰ খুবেই দৰকাৰ পানীৰ খুবেই দৰকাৰ। কিন্তু বৰ্তমান সময়ত আপোনাৰ বতৰ ইমানেই উষ্ণ ইমানেই টাপ হৈ যায়। যে যদি এদিন বৰষুণ দিয়ে তাৰ পিছদিনা যদি ৰ'দ দি দিয়ে। সেই গোটেই পানী খিনি মানে আপোনাৰ আকৌ ভাৱ হৈ গুচিয়ে যায় গতিকে মানে আজিকালি খেতি পথাৰত আপোনাৰ জলসিঞ্চন ব্যৱস্থা কৰি আপোনাৰ পানী সিচি খেতি বলক খেতি কৰিব। কৰিবলগীয়া মানে অ পৰিস্থিতি আহি পৰিছে বুলি
হয় মই এসপ তাৰমানৰ আগত এতিয়া গছ পুলি এটা ৰুইছিলো আৰু আ সেই গছপুলিটো মই- প্ৰায় সদায় পানী দি থাকো। আৰু যি উষ্ণতা বৃদ্ধি হৈছে তাৰ ফলত আ সেই গছ পুলিটো মই পানী দিয়াৰ স্বত্ত্বেও সেইটো মৰহি- গৈছে আৰু তেনেধৰণৰ বহুতো গছ পুলি মৰহি গৈছে।
হয় আচলতে অ গছ এজোপা জীয়াই থাকিবলৈ। জীয়াই থাকিবলৈ আহ পানীৰ খুবেই প্ৰয়োজন।